হেল্ল'
হেল্ল' অ শুনিছোঁ।
অ এতিয়া শুনিছোঁ মোৰ মাতটো শুনি মানে মই নিজে শুনা পাই থাকোঁ কিবা।
মোৰ কিবা অ মোৰো হয় মই ভাইটি মামা তাতে কৰিলে ময়ো সেনেকে উপাই নাই আৰু সেনেকে কথা পাতি থাকোঁ অ তোৰ মানে তোৰটোত নহৈছিলে আগতে এতিয়া এইটোত হয় অ কি কাৰণে বা
কিবা নাজানোঁ আৰু।
অ নাই নাই এই ফুল বনাই আছিলো অৰ্ডাৰ আছে আজি দিবলে।
অ তেতিয়াহলে ডিষ্টাৰ্ব হ'ল নি ক
নাই হ'ব এনেও মই কৰিব লাগ লাগিলে হয় কালি কালিটো মই নাথাকিমে দিনটো। কালিলে ফ্ৰাইডেলে কৰিব দিছে ন
অ অ ফ্ৰাইডেলে কৰিব দিছে। মোৰ মানে কি হ'ল অফিচলে যাবলে ওলাই আছিলো
ওলাই আছিলোঁ। অহ।
তাৰপিছতে ফোন কৰিলে কি অলপ দেৰিকে আহিবলে কিবা ইলেক্ট্ৰিচিটিৰ কাম কৰি আছিল লেট মানে হ'ব।
অ তই এতিয়া দেৰিকে যাব লাগিব মই এতিয়া ফ্ৰি আছোঁ উলাই মেলি অহ ঠিকেই আছে।
হ এঘাৰটা মানত পোৱাকে যাবলৈ কৈছে আও
কৈছে অহ কিবা খালি নে কি
ভাত।
ভাত ভাতে মাৰি দিওঁ আৰু ৰাতিপুৱাই ৰাতিপুৱাই।
মই ৰাতিপুৱাই ভাত মাৰি দিওঁ।
ঠিক আছে বাৰু তই সেই ৰাত ৰাতিপুৱা চাৰিটা বজাত গ'লেওতো বায়ে হেৰি ভাত বনাই দিব একদম হি হি হে ই
যদি ভাত খাওঁ
পিছে ইলেকচনৰ কেইদিন যে- অ পাঁচটা বজাতো ভাত বনাই দিব একদম।
আগতে সেই এপিডিচিএলত যাওঁতেওতো, মই পাঁচটা বজাতে ভাক খাই যাওঁ মাংস-ভাত মাৰি লও একদম
এ হে অৱশ্যে ভালেই কিন্তু এতিয়া খাই গ'লে দে
উম আকৌ দুপৰীয়া ভাত খাওঁ হি হি, হি
হে হে হুম মোৰ ভাতটো আধৰুৱা মানে। অহ, ভাত খাবই লাগিব। অঁহ', এপিডিচিএলত কৰোঁতে লৈ গৈছিলোঁ।
অহ', ইয়াতে লৈ যাওঁ। উম, সদায়- সদায় আৰু ক'ত বাহিৰত খাব পাম। খাবি ন দিগদাৰ। অহ, আৰু ভাতত বাৰে ন ৰাতিপুৱাই- কেতিয়াবা কি বনাই থাকিব তেনেকুৱাও হয়। অঁহ।
যি বনাই আৰু সৰহকে, সেয়া লৈ যাওঁ গৰম কৈ পেলাই।
সিয় বি আচ্ছা হে।
উম।
মই পোহা খালোঁ, মেডিচিন খালোঁ।
উম।
আৰু কি ফুল বনা ৰি হ
মেডিচিন চলি আছে ন?
উম থ্ৰী মান্থ খাব দিছোঁ।
অঁহ', ই মুজে
ইমান দাম বালগে তাৰ। কিনিব মন নাযায়।
সঁচাকে মোৰ দেখাবই লাগিব হোৱাই নাই ন।
ত' হোৱাইনে? একমাহে হ'লচোন। দেখাই ল'বি দেখাই ল'বি, পিছত মোৰ দৰে বহুত দিন হৈ গ'লে দিগদাৰ হ'ব এতিয়াই অক এতিয়াই যদি তই ড তক দেখাই লওঁ। তেতিয়া হ'লে যোনটো মেডিচিন দিব সেইটো দি জলদি ভাল হৈ যাব।
অ', - অ', মানে কিমান মান কৰিছিলে তোৰ দেখাই মেলি?
অঁ', মোৰতো বহুতকেইটা টেষ্ট কৰিব দিছিলে, তে মোৰ ছেভেন থাউজেণ্ডমান গ'ল। তোক যদি ইমান টেষ্ট কৰিব নিদিয়ে তেতিয়া হ'লে কথা নাই।
অ', - অ', ক'ত দেখাইছিল ফাৰষ্ট?
মই হেৰিত দেখালোঁ আমাৰ ইয়াতে ক্লিনিক এখনত। ক্লিনিক মানে কি আৰু এই ফাৰ্মাচী এখনত ডক্তৰ এগৰাকী বহে আৰু গায়নীক এজনী। তেওঁ তাতে পিছত, তেষ্টবোৰ লালপথত কৰালো লাল পথত অকণমান দামবোৰ
দাম বিলাক বেছি, হা! কম।
অলপমান কম পালোঁ, কিন্তু যোনটো সিহঁতে ৰেফাৰ কৰিছিলে য'ত কৰাবলৈ ৰেফাৰ কৰিছিল, তাতে মানে বহুত পইচা লাগিল হয়। সেইটো হিচাপত ইয়াতে অলপ কমতে পৰিল।
উম লাল পেথত মানে কিবা পেকেজ বিলাক থাকে ন?
অঁহ', পেকেজ টাইপত কৰা নাই আমি এনেই ব্লাডৰ কৰিলোঁ। দুই হেজাৰ কিবা টকা ল'লে। হেৰি আলট্ৰাছাউণ্। ব্লাডৰ মানে নহ যোনকেইটা ব্লাডৰ কৰিব দিছিলে মোক, সেইকেইটা আৰু তিনটামান কৰাব দিছিল ন ব্লাডৰ।
উম, উম, উম, এক্সট্ৰা-এক্সট্ৰা কৰিলে বেছি পৰে।
অ', এক্স সেইটো একেলগে কৰাইছে তিনটা বটল একেবাৰতে লৈ গৈছে। তিনিব-তিনিটা চিচি হেৰি দিছে আৰু।
উম, উম, ময়ো গোটেই ফুল বডিৰ কাৰণে কৰি ছিলো মানে ব্লাট তেষ্টটো তেজ লৈছিলে
অ', সেইটোত অ', সেইটো দি সেনেকে চব কৰাই দিছিল চাগে উম।
লাষ্ট মান্থে লৈছিলো মাহঁত আহোঁতে মে'ত কৰিছিলো অ', মে'ত।
অ' তেতিয়াহ'লে তোৰ আল আল্ট্ৰাছাউণ্ডৰে পি চি ইউ ডি বা কিবা তেনেকুৱা প্ৰব্লেমেই হ'ব, বেলেগ যদি একো নাই ব্লাডত। কাৰণ এনেইতো নিপিছুৱাই কিন্তু ব এ সেই সেইকাৰণে দেখাই ল'লেই হ'ল। বহুত দিগদাৰ কাৰণ ক'ত কি হৈ আছে নাজানো ন?
উম, সেইটোৱে।
আল্ট্ৰাচাউন্ডটো আল্ট্ৰাচাউণ্ডও কৰায় আল্ট্ৰাচাউন্ড এনেও কৰাব পাৰিবি চাগে সুধিবি চোন কোনোবা চিনাকি থা থাকিলে ডক্তৰক নেদেখোৱাকেও কৰি দিয়ে।
অ', অ', তাকে চাব লাগিব ৰ' মানে ব্লাড টেষ্টটো কৰা হৈছে ন' তাতে অকল সেয়া ভিটামিন ডি কম আছিলে থাইৰইড অলপ বেছি আছিলে
গছিলে থাইৰডৰ কাৰণেও হব পাৰে বাৰু মোৰ। অ', কিন্তু তোৰটোতো শকত থাইৰড নহয় চোন। ওৱেট গেইনটো হোৱা নাই, শকত হৈছো ন', ইমান ইমানোতো ইমান ওৱেট গেইন নোৱা নাই নহয় এতিয়া মই যেনেক যিমান মানে থাইৰইড হোৱা মানুহ দেখিছো বহুত ফুলা ফুলা মানে। কিন্তু সেইটো হিচাপত তোৰটোত তোৰ গাত মানে গম নাপ
গম নাপাই অ', মানে হ'লও আৰু সেই আৰু মানে মই আগতে যিমানটো আছিলো মই গ'ম পাইছো মানে শকত
অ', আগতকে অকণমান হৈছ সেনেকুৱা কিন্তু ইমান বেছি ব্ল টিং হোৱা নাই আৰু। আৰু সেইটোৱে কথা উম, হৈছে ফুলিছে মোৰ। নহয় নহয় বহুত বেছি এতিয়া আমাৰ দৰে শকত হৈ যোৱা নাই নহয় সেইটো কৈছোঁ মই।
অ', সেইটো সেইটো এই কেইদিন
পি অফিচত লগ পোৱাতকে অকণমান বাঢ়িছে। তেতিয়া বেছি খীন আছিলি। অ', সেইটোয়ে অ', এইখিনি ইমান থাকিলে কথা নাই কিন্তু তু তই যদি হেল্ডিভাৱে যদি শকত হৈছ কোনো প্ৰব্লেম নাই কিন্তু বেমাৰ হৈ কিনে শকত হোৱাটো টো বেয়া কথা ন' সেইটোৱে।
পেতৰ
অ', কৰি অকণমান খোজ কাহিবি চোন মানে কি আৰু বাহিৰত এনেকে ওলাই যায় বা চাতত চাডতে বা আৰু তই মিলি মৰ্ণিঙে ধৰি লও এঘণ্টা এটাও যদি খোজ কাঢ় ছাটতে অহা যোৱা কৰি থাকি কিবি আৰু তেনেকুৱা টাইপকে তেনেকে ৱক কৰিলে নহলে জিম লৈ ল'বি বাহঁতৰ লগত।
জিম ল'ম মই এইকেইদিনত লোৱা নাই মানে এ আগষ্টৰ পিছত ল'ব, এইদিন থাকক আৰু।
ই এই আ, বাটাৰফ্লাই এক্সাৰচাইজ আৰু পিৰিড ছৰ কাৰণে যোনকেইটা এক্সাৰচাইজ কৰিব লাগে কৰিবিচোন কিজানি হৈ যাব পাৰে। বাটাৰফ্লাই কৰি আছোঁ মই সদায় কৰোঁ অ', ভালকৈ সেৰিকেইটা কৰি থাকিলে হ'ব লাগে। এতিয়া হলে অ'
মই কিন্তু বতাৰ
বাটাৰফ্লাই টো
অ', তেতিয়া চাগে হেৰি, আলট্ৰাচাউণ্ড কৰি যদি পি চি অ' দি পায় তেতিয়াহ'লে হেৰি কৰিব, মই যোনটো মেডিচিন দিলে মোক দহ দিন দহ দিন খাইছো, দহ দিনৰ দিনাই হোৱা নাই বাৰু দহ দিন খাইছোঁ খাইছোঁ পোন্ধৰ দিনৰ দিনা হৈছে।
অ', ঠিকে আছে।
কৈছিলেই বাৰু ডক্তৰে, দহ পোন্ধৰ দিনলৈকে হ'ব। সেই তহঁতৰ বায়ে সেইদিনা কৈছিল জোনটো এটা তেৱেলত দিয়ে আৰু, সেইটো অইভাখ কৰি ললে পিছত দিগদাৰ টেবলেটটো নাখালে নহয় বোলে। বায়ে কৈ আছিল, নাখায় তো ন' অ' নালাগেও খাব, ময়ো তাকে ভাবি আছোঁ নেক্সট মান্থত মই সেয়ে কৰিব লাগিব। নোখোৱাকে, লাইফ ষ্টাইল চেঞ্জ কৰিলে মানে ঠিক হৈ যাব। আমাৰ খোৱা পাতি সেই নহ? আৰু মই বাহিৰা বস্তু বহুতদিন খোৱা নাছিলোঁ, কালি ৰিজো বাৰ লগত। খাওঁতে মোৰ ইমান বমি বমি লাগিছে, অশান্তি লাগিছে।
বহুত দিনৰ মূৰত খালে মানে হেৰি হৈ যায়
অ', আৰু এতিয়া মই ভাবিছোঁ, নোখোৱাটোৱে ভাল আৰু নিজকে কন্ত্ৰ কণ্ট্ৰল কৰিম, লগা হ'লে ওলাই গ'লেও কিবা লিকুইড কিবা খাম আৰু, লিকোয়্যুইড টাইপৰ অ' তেনেকুৱা আৰু এনেকুৱা বেলেগ আৰু সেইবিলাক যে মিঠা, মিঠা ন' অ', সেই।
তেনেকুৱা কিবা মানে অ'
হা মানে কি এনেকৈ চেক ধৰি লওক কোনোব এদিন খালোঁ, বেলেগ কথা থাৰয়ডিন এদিন মিঠাটো খালেও কথা নাই, কিন্তু এনেকৈ বেলেগ বস্তু তো আৰু খাব নোৱাৰো, মানে সেইটোৱে বহুত গাটো বেয়া লাগি যায়, উম', ওলাই যাও ন' গ'লেও মানে কি লাগিলে কিবা ডেজাৰ্টে খালি, কিন্তু সদায় এইবোৰ ভাল সেইবিলাক ফ্ৰাই বস্তুবোৰ, তেলৰ বস্তুবোৰ খাই নাথাকিলে হ'ল ওলাই গলেওঁ এই বা এনেকৈ সিদিনা যেনেকৈ ভাত-চাত খাইছ, থালি সেনেকুৱা টাইপ খালে বাৰু কথা নাই।
অ', অ',।
অ', অ', তেনেকে কথা, তেনেকে ভাবিছো মই!
আমি
নহ'লে পিছত প্ৰব্লেম হ'ব আৰু এতিয়া লাহেকেতো এইজ হ'বই আমাৰো, উম', বয়স হ'লে বেছি দিগদাৰ হ'ব। অ', আৰু চিকেন খোৱা বেছি আছিলে ন'। চিকনটো এনেও কমাব লাগে। তে
উম', বহুত এণ্টিবায়টিক টিৰিপ থাকে ন'।
অ', ইনজেকচন মাৰি মাৰিহে মুৰ্গীবোৰ ডাঙৰ কৰে। সেইটোৱে, সেইটো কাৰনে ভাবিছোঁ। ভাবিছোঁ চা মান্দে, মান্দে হেৰি লোনাই ও মানে ফাস্ বেয়াই যোৰ দি আছে তই ও ফাষ্ট কৰবি, অ এইটো কৰিব পাৰ।
অ, মই ভাবিছো।
দিন এনেকে হেৰি কৰি লও
উম, উম দিনটো কাৰণে
নে, তাৰপিছত ঘৰত আহি ইভিনিং খাই দিবি নাই বা ইভিনিং বা অফ তাতে খাই দিবি হেৰিতে কিবা এটা খাই দিলি। অফিচটে, সেইটোৱে দিনটো ফল মূল তেনেকে খাই মেলি থাকিম। এনেকুৱা, কৈছো বাৰু কৰিম বুলি এদিনটোয়ে এটলিষ্টেট পেটতোয়ে শান্তি পাব নহ'লে
তেনেকে কৰিলো মই এতিয়া ভাতটোও খোৱা কমাই দিছো অলপমান মানে বা
তো কিছুমানৰ গেছ হৈ যায়, এনেকৈ ফাষ্ট কৰিলে। ই মোৰে সেদনা হৈছে মই, শাওণ মাহৰ ফাৰ্ষ্ট সোমবাৰ ন এইটো সেইদিনা ৰাখিলোঁ ইমান গেছ হৈছে বাপৰে মোৰ পিছত মই মানে থা থাকিব পৰা নাই অশান্তি লাগে।
উম, আচলতে নকৰোঁ ন।
সেই কাৰণে চাগে গেছ হয়, কিছুমানে পাৰে দস্ক ৱাটাৰ লৈ গৈছিলোঁ ঘৰ, মানে অফিচলে। এতিয়া মই সেইটো খাইও, বেয়া গেছ হ'ল। বাদিলো, অ, কিছুমানৰ চিয়া চিদচ খালেও এচি দি টি হয় অ মোৰ চিয়া চিডছ খাই হ'ল। অ চিয়া চিডছটো এচিটি হয়। বহুতৰে হয় কিছুমানে এই অ এই আলমণ্ড চালমণ্ড খালেও এছিডিটি‌ হয় কিছুমানৰ মোৰে হয়। যদি মই বেছি নাটছ খাওঁ তেতিয়া এচিডিটি হয়।
উম উম সেইটোৱেই সেইকাৰণে মই বাদেই দিলোঁ খাবলে চিয়া‌ চিডছ
চিয়া চিডছটো আঁতৰাই খাব পাৰিম চাগে বাকী‌খিনি অ বাকীবোৰ খাব পাৰিবা, এই কিবা বি বিট বিট আৰু চবতকে বেছি ভাল আ হেৰি আমলা খোৱাটো মোৰ মোৰ টো‌‌ আ আমলা খাব দিছেই মোক কিন্তু নাই হোৱা নাই এই ডাঙৰ ডাঙৰ আমলা‌কেইটা‌ যে সেই কিবা এই ৰিলচত আহি থাকে দে সিহঁতে কিউব কিবা কিউব টাইপ বনাই থৈ দিয়ে পিছত গৰম পানীত ডিপ কৰি কিনে। সেনেকে পানীৰ লগত মিক্স কৰি খাই যে, তেনেকে খাব পাৰিলে ভাল।
অ অ খাব‌ লাগিব‌ ৰ।
কেঁহা বস্তু নাযায় ন তেনেকে। মিঠা কেঁহা চব খাব লাগে, আমিতো নাখা নাখাওঁ তেনে শিলিখা নাখাওঁ, আমলখি নাখাওঁ। তেনেকুৱা‌ টাইপ হৈছে।
নে এতিয়া ৰীল চীল।
আমলা খাবি, আমলা আনি কিনে ৰাতিপুৱাই যদি খাব পৰা আৰু কেঁচা হালধি।
উম!
কেঁচা হালধি চোবাই যদি সেনেকে খাব পাৰ তেতিয়াও ভাল।
অ, অ, তেনেকে খাব লাগিব, ৰহ।
বহুত দিগদাৰ, আমলাটো মিঠা, মিঠাই লাগে খাই, মিঠা নালাগে কেঁহা থাকে। টে, পানী খালেহে মিঠা লাগে।